আহ।
হেল্ল', আহ ক।
কি কৈছা,
এয়াই এই তাত মানে তাত বৈ আছিলো বাৰু অথনিয় গৰম উঠিলে গুচি গলো তাত যোৱাবলে আছিলে এতিয়া বৈলৈ আহিছো স কি কৰিছো।
থ আছো
অঁ
চ খালোঁ চ বলাটা তহঁতে গৈলী আওঁ
কান উম
বেট দালি ঘৰে
হা
বিয়াত জালি বোলো চাস পাই তহতে গলি উম।
আহঁ
কাইন চাইন নাই।
অঁ অঁ।
ৰাতিপুৱাৰে পৰা।
ভাত কিহে খালে?
জিণ্টু ঘৰত খালোঁ
অঁ কিহে?
মাছ
আহ ঘৰত ভাল ছবৰে
আহ। কেটিংট। ত ভাই।
হা।
খেইদিঙখন যাবা আহিছো।
উম। তাকে।
ভাত কি খালি।
ভাত মই হেৰি জিকা বনাইছিলে তাৰপিছত কেৰেলা আলু এনেকে ভাজিছিলে।
উম।
ঘলে ফোন কৰিছ নে।
উমহ। কৈছ। মই মানে যোৱা নে ক।
অ নানা মিটিক- মিটিক। কথা আছিলে নহয়।
নেনি কৰিব।
ম উম।
কেই ব তোমা হতে।
হা।
সেইটো মাহাতে কৰিব বোলো।
মাহত আহিব।
আহ।
উম।
মাহতে কত গল।
হা।
মা
মা নাই স্কুললে গ'ল।
কেলে।
অ আছে- আছে। দেউতা আছে দাদা আছে। উম
উম।
ভণ্টিহত ঠিকে আছে।
আছে।
তাকে।
তাক কিমান বলি। এ গৰম।
উম
তাত কিমান বুলি
এ মই এতিয়া এখন পাঁচ নম্বৰখনত
উম ফুল ফুল
ফুল বাচিলো
উম
মা হঁতে কি কৰি আছে
কি কৰিব কৰিব আৰু গৰমৰ দিন আৰু চব আৰু বহি আছে ফেনৰ তলত বুলি কাইন নাই বিচনীখন লৈ বহি আছে
উম ঐ
উম এনেকা গৰম দিছে মোৰ অশান্তি লাগিছে গা ধুবলৈও মন যোৱা নাই গা ধুৱাই নাই
তাকে
অকমান দেৰিকে কু কু কুকুৰ কেইটাকে ধুৱাম নেকি গা ধুৱা
উম পেহালে ফোন চন কৰ নাই
নকওঁ তোক কৰিলে কৰিলে চ
অহ
টাইময়ে পোৱা নাই ৰাতি টাইমেই নাপাওঁ কৰ তনে
মই কোৱা নাই বাৰু
কেলে
এ কৰা নাই মানে কালি নে পৰহি পাতিছিলো তাই নিজে কৰিছিলে
উম ঠাণ্ডা দেই ঠাণ্ডা লাগে ঠাণ্ডা লাগে বৰষুণ লাগে বৰষুণ
অহ ঘৰলে কেতিয়া যাবি
কাম মি তে গ আবি ঘাৰ এতিয়া যোৱা এলাও নাই
মাইনা হতলৈ ফুনচোন কৰ নাই
তহত সমান চ বা খেলে কৰিম
হা অ
কোন মাইনা চনিদিনাপা কেলে গৈমি
অহ
আহঁ
উম তাকে
হোৱাগে যোৱা
কি হোৱাগে যোৱা
এ লৱাক কৈছো বাই লৱাটো আছেহি
তালি ছোৱালী কি হল ছোৱালি।
ছোৱালী সেই তাই স্কুল গ'ল!
উম পিছতে কি কোনখিনী পালেগে
কোৱা
কোন শ্ৰেণী
হাঁ
কোন শ্ৰেনী।
এ নাম লগাইছহে প্ৰথম শ্ৰেণীত বয় হোৱা নাছিলে ল'ৰা ছোৱালী কমি আছিলে সেইনেদাই নাম লগাব লগা হল।
কান্দো নাই
নে উম। উম আমাৰ মাৰ লগতে যায় আমাৰ।
খোজকাঢ়িয়ে যায় নে কোচতলৈ যায়।
এ খোজকাঢ়ি আয় অই এতিয়া ইমান ডাঙৰ জনীক কোচত কেনে নিব ব
উম। তোৰ যে হ'লও
উম। উফ ফ
বেয়া টোপনী লাগিছে।
আহঁ
তাব ইলে
দেউতাখন ঘৰতে আছে নে।
আছে বিয়ালে নাহিলে আৰু
হাঁ
বিয়ালৈ নাহিলি আৰু
কাৰ? অহঁ যাব লাগিব।
কেতিয়া আহিবি?
জানো যাম আৰু সময় সুবিধা মিলাই-
ৰ‌য়ে লগতে গোছি আহিবি
হে।
দুপকে লগত লৈ গুছে হেৰি।
উম।
কি উম।
উফ।
বাদ দে গৰমত হেৰি কৰিবলৈ।
আহ।
গৰমত তাঁত ববলৈ বাদ্ দে।
উ উম। ফেনখানৰ একো নোশু ও।
চানটো সৰুকে আহে আকৌ। গান এটা গা।
মাতডাল ইমান সৰুকে আহে।
ডাঙ কৰি লোৱা আক চানটো টিপি তিনিডাল থাকে তলত।
উম।
চাউনটো টিপি দে তাৰপা তিনিটা দত থাকে তাত টিপি পেলাই সেইকেইটা ফুল কৰি দিয়ে।
স আৰু উ মাটি বলে আহিলে হাৰ লাগিলে নাই পালি হেপায়।
মানে খটা বিষয়।
উম।
সাতৰ পিছতহে ৰুব চাগে আও। অহ
আমাৰ বাৰু সেইবোৰ নিয়ম নাই।
কেলে তাৰে সংঘহ মছ কি নিয়ম আছেনো।
অহ। উম।
কোনে মাতিছে।
মই তাঁতত লাগি আছো ৰ যাব নোৱাৰোঁ এতিয়া। হয়
কোনে মাতিছে।
হা।
কোনে মাতিছে।
এ আম কাটিবলে।
ক্লা কিমান আম খা অ।
বৰটা হেট ঘৰ।
কোন বৰদেউতা।
কাষৰ।
এই বুঢ়াটো ঘৰ। সেই নহয় ও।
অ ইমান। সূটা চিঙিছে আজি। তাঁত খনত কি হ'ল জানো?
উম
মোৰ ওচৰলে আহ মোখ লগাই দিম।
এ মানে ফুলবো বাচি থৈ গলোঁ যে পাছ- ছোৱালীৰ লগত যাবলৈ হ' এ ফুলৰ কাঠি সোপাপাত ধৰি সোতা চিঙি অৱস্থাই নাই।
আহ
ফুৰিব মেলিব গৈছ নাই?
গৈছো
আহ
ফুৰিব নাযাম নে ঘৰত মানুহ ধেৰ
উম
নহলে কাম নহয় নহয় ৰাতি
আহ
ফুৰিব গলেহে কাম হয়।
উম